হেল্ল'! হেল্ল'! অ', শুনিছা?
অ', অ', শুনা পাইছোঁ। অ', অ', শুনা পাই আছোঁ।
হয়, কোৱা, কি কৰি আছা?
মই ভাত বনাই আছোঁ, ভাত বনাই আছোঁ।
হা, হা, ইমান জল্দি ভাত বনাই আছা?
এ, ভাতটো বহাই দি আছোঁ।
অ', অ', উম, আমাৰ জিল্ডিয়ে হয়।
জল্ডিয়ে হয়, নেকি?
উম, উম, তুমি কি কৰিছা?
মই ঘৰতে আছোঁ।
অ', অ', দোকান কেইটাত বন্ধ হয়?
আঠটাত, আঠটা চাৰে আঠটা।
অ', অ'।
তু এইট থাৰ্টি।
আচ্ছা, আচ্ছা। আজিৰ দিনটো ইমান গৰম দিছে ন'!
উম, আজি বহুত গৰম দিছে আজি।
উম, বহুত গৰম দিছে আজি।
এ, বৰষুণটো দিলে ভাল আছিলে।
ৰাতি দিব চাগে বৰষুণ।
উম, বৰষুণ দিলে অলপ ভাল আছিল।
আৰু আমাৰ এইপিনে পানীও শুকাইছে, গৰমৰ কাৰণে।
পানী পুৰা গৰম হৈ গৈছে না!
গৰম মানে, পানী শুকাইছে আমাৰ ইয়াতে।
পানী শুকাই গৈছে!
উম। অলপ বৰষুণ দিলে পানী হ'ব।
অ', সেইটো হয়, বৰষুণ দিলে ভাল লাগিল।
উম।
বাকী আজি ডিনাৰ কি বনাবা আজি?
আজি, চিকেন। আজি চিকেন খাব লাগে ন, বনাই ন, মাছ মাংস।
অ', আজি খাব লাগে।
উম, আপোনালোকৰ চালেনে নাই মাংস মাছ?
অ', মোৰ ঘৰত চলিছে, মই নাখাওঁ।
কিয়?
মই
অ', অ'। কণীও নাখায় ন'?
নাই, নাই।
ঘৰত খাই আপুনি যদি আপুনি কিয় নাখায়?
কি ক'লে?
ঘৰত যদি খায় চবে আপুনি কিয় নাখায়?
এনেই সৰু পৰা।
অঁ।
এতিয়া দোকানত কাষ্টমাৰ আহা নাই নেকি?
নাই এতিয়া অহা নাই, গ'ল।
অ- অ- অ, এতিয়া লাহেকে দোকান বন্ধ কৰিব আৰু।
বাইদেউহেত বন্ধ কৰি দিছে।
উম, হুম?
বাহিৰৰ লাইটটো বন্ধ কৰি দিছোঁ। এ মানুহে গম- গম পাব যে বন্ধ কৰিলে।
অ, ঘৰৰ ওচৰতে নে দোকান নে অলপ দূৰ আছে? উম।
ন দোকানটো আজৰা, ঘৰটো মালি গাওঁ।
অ- অ- অ, দূৰ হৈ যায় ন?
ৰুম লৈছোঁ, ৰুমত থাকোঁ।
অ- অ। নে আহেনে মা হঁতে, মাৰ ঘৰত নিজৰ ঘৰত?
মই নিজৰ ঘৰত যাওঁ কেতিয়াবা- কেতিয়াবা দেওবাৰে- দেওবাৰে।
অ, ৰবিবাৰ- ৰবিবাৰ চাই।
অ, মন গ'লে যাওঁ, ত, ঘৰত নাথাকে মানুহে।
অ, কিয়?
মা অলপ বিজি থাকে, ভাইটি বাহিৰত থাকে, দেউতাও ঘৰত। কেতিয়াবা দেউতা অকলে থাকিলে আহি যায় মোৰ তাত।
অ- অ- অ। চবেই মানে নিজৰ নিজৰ কামত ধৰে ন।
বিজি থাকে। উম, উম। বাকী ভাইটি কি পঢ়ি আছে নেকি নে কামৰ কাৰণে আছে?
নাই, নাই, ভাইটিৰ পঢ়া-শুনা কমপ্লিট হৈছে। এতিয়া চাকৰি কৰি আছে। একাউণ্টেণ্ট হয়, একাউণ্ট চাকৰি কৰি আছে।
একাউণ্টেণ্ট হয়। আতচ্ছা -আতচ্ছা, অ। বাকী এনে ঘৰত চবে ভালে আছে?
য়েছ, দেউতা ভালে আছে, মা ভালে আছে।
অ, অ, ঠিক, অ ঠিকে আছে। অ, অ, ভালে আছে আমাৰ ঘৰতো চবে ভালে আছে।
কি ক'লা?
অ, ভালে আছে দিয়ক, চবে ভালে আছে ঘৰত আমাৰ।
ভাত বহালা নাই? বহাই ল।
বহাই আছো।
বহাই
উম, উম।
দোকান কেইটাত খোলে ৰাতিপুৱা?
ৰাতিপুৱা মোৰ ষ্টাপটো খুলি দিয়ে এঘাৰটাত।
চাৰে এঘাৰত, অঁ অঁহ। অঁ, অহ ঠিকে আছে। চাহ
খুলিবটো লাগিব, দেওবাৰে বন্ধ থাকে।
দেওবাৰে বন্ধ কৰে, অঁ অঁ।
এ দেওবাৰে আমাৰ এইফালে ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালী কেইটাকে চব বাহিৰত যাওঁ ফুৰিব চুৰিব যায় না।
উম, উম উম। আৰু কামৰ মাজত এনেকে অলপ নিজকো টাইম দিব লাগে ন।
এ দিব লাগে।
উম। ইমান গৰম দিছে, এতিয়াও গৰম লাগি আছে।
পাকঘৰ এটাতো ফেন এটা লগাবাই লাগিছিল, নহ'লেই শেষ মানুহ আজিকালি।
অ, নাই মানে ফেন লগোৱা আছে। ফেনটো অফ কৰি দিলো। কাৰনে দিম ৰ'ব এতিয়া গেছ টো মানে জ্বলোৱাৰ সময়ত ভয় লাগে হাৱাটো লাগি মানে, জ্বলি যাব বুলি। কাৰনে উম, সেইকাৰণে অফ কৰি লওঁ। এ, এ অকলে থাকে যে ৰন্ধা বঢ়া চব নিজেই কৰে।
নাই, নাই মই নিজে কৰো এইবিলাক।
অ, অঁ এতিয়া যায় আকৌ নিজে বনাব লাগিব চব।
দোকান বন্ধ কৰাৰ পিছত মই যাম। মই ঘৰত গা চা ধুই যোৱাৰ পিছত এই খানা চানা বনাম।
অ, কি কলে?
শুনিছানে?
অঁ' কি কলে?
। শুনিছা?
নাই শুনা আৰু এবাৰ ক'বচোন।
হেল্ল'।
অ অঁ শুনা পাইছো কওকচোন।
হয় মই ক'লো যি কি দোকানতো বন্ধ কৰাৰ পিছত ৰুমত যাম। ৰুমত গৈ গা চা ধুই পূজা চূজা দি পিছত খানা চানা বনাম। খানা চানা বনাওঁতে ৰাতি নটা দছটা বাজি যায়।
খোৱাতো দেৰি হয়তে।
খোৱাতে এঘাৰটা- বাৰটা।
অঁ। দেৰি হৈ যায়।
পিছত ৰাতি আৰু আছে ন' ৱাক অফ হোম।
অ'।
এ, ই কৈছে ক্লাইণ্টৰ লগত কথা পাতিব লাগে।
কি কি ক'লে?
ই কৈ আছে ক্লাইণ্টৰ লগত কথা পাতিব লাগে আমেৰিকা ক্লাইণ্টচ।
অ', অ' আচ্ছা আচ্ছা। আপুনি কলেজ ক'ৰ পৰা কৰিছিল? কি ভাল আ